অ'।
কি কৰি আছ পাৰিছ
এই কাপোৰ সেয়া হেৰিত বেগত থৈ দিয়া কাপোৰ সোপা তাকেহে চপাই আছোঁ মেলি আছোঁ।
অ', ভাত খালিনে নাই।
ভাত খামহে এই বুট কেইটা উলিয়াই লৈছোঁ বুট কেইটা বোলো বইল কৰি পেলাই
অ', গোন্ধালে নেকি বুট কেইটা।
জানো ভালকে চোৱা নাই তেতিয়া চাওঁতে গোন্ধোৱা হোৱা নাই এতিয়া গোন্ধালে নাই। লওঁ গৈয়া।
অলপ ভালকৈ ধৰিকৈ লোৱা
উ' তাকে ভাবিছো হে পিঠাকে বনাই খাওঁ নেকি আও। পিঠা বনাই খালেইতো ভাল লাগে।
অ। পিঠা বনাই সন্ধিয়া সময়ত চাহৰ লগতে ধুনীয়াকে খাব পাৰিবি।
উম তাকে ভাবিছো।
অ কলিজাতো কি কৰি আছে?
টোপনি। কৃষ্ণ।
গাটো বেছি বেয়ায়ে হৈ আছে দেখোন।
তাকে এতিয়া গৰম উঠি আছে কি হয় আও।
তেল মালিচ কৰি দিয়া নাই জানো তাক?
কি তেল? তেল দিয়াই নাই। একো একো তেলে মালিচ কৰাই নাই।
এইয়া হেৰি কালাজিৰা যি কালা জিৰা কেইটামান আনিব। দিবি কালা জিৰা মিথি গুটি দি বোলে অকমান অকমান গৰম কৰিব পেলাই যে ভৰিত আহ হেৰি ভৰি তলুৱাত হাতৰ তলুৱাত এনেকে দি পুৰা মালিছ কৰিবাচোন হাও পিঠিৰ পিছফালে ভাল হ'ব তেতিয়া অলপ।
কলা জিৰা আকৌ কি মিঠাতেল দি পেলাই।
মিঠাতেল আকৌ মিঠি গুটি যে মিঠি গুটি। মিঠি গুটি কেইটামান দি পলে ধুনীয়াকে মালিচ কৰি দিবিচোন এনেকে অলপ গৰম ঠাণ্ডা অকণমান নৰ্মেল ঠাণ্ডা হ'ব আ। গৰম বেছি গৰম দিব নালাগে অলপ ঠাণ্ডা হলে তেতিয়া মালিছ কৰি দিবি ধুনীয়াকে। এতিয়া নালাগে দিব কাৰণে সন্ধিয়া সময়ত দে দিবি অকণমান ঠাণ্ডা পৰিব যে।
উম।
এতিয়া দি দিলেই হ'ল আ।
হাচিয়াই আছে খুউবমতে চৰ্দি।
অহ। উঠনি দেখিছিলো আকৌ যাওঁতে হেই ইমান চৰ্দি লগ নিচিনা। বেছি চৰ্দি হৈছে বোলো আ।
হাচিয়াই আছে চৰ্দি কৰি।
অঁহ। দেহা কি কৰি আছে, সি নাথাকিলে মামায়েকৰ ঘৰত। যাওঁতে দেহাজনী ইমান কান্দোন বা জনী গলগৈ মোক নিনিলে।
উম, আহিলে আহি পেলাই হেয়া ভিনীৰ লগত দুইটাই টোপ- পনি গৈ শুই আছে।
উম। মই বোলো যাম দিয়া আমি বাই ঘৰত মামা আহক বমাই আহিলেগে বাই ঘৰত যাম হ'বনে। তাৰপিছত নহব এতিয় যাওঁ বাজনী মোক নিনিলে গলে গৈ।
উম।
মই বোলো হ'ব দিয়া আইটাহঁত আহক আইতাহঁতে নীলে নিব বোলো। তাৰ পিছত খোৱাই ললুং আও গ'ল টুপনি। পাছত এতিয়া উঠিলে উঠি কলিজাই আহিলে আহি দোকানৰ পৰা। এয়া পাপ পেকেট পিচত মুড়ী পেকেট আনিলে আনি সেয়া খাই লৈ এতিয়া হে খেলি আছে দুইটাই।
উম মা আহিলে গৈ?
অঁ! আহিলোঁ গৈ।
কিমান সময় হ'ল আহি পোৱা?
বোলে কাগজ দিবৰ কাৰণে এতিয়া হব বুলি কৈছে কাম। কাগজ-পত্ৰ দিয়া গৈছে। আকৌ নমিনী যাৰ নমিনী দিয়া আছিলে
অ
হে ডকুমেণ্টছসমূহ বিচাৰিছে এতিয়া বোলে ন নতুন মেনেজাৰ আহিছে যে। নতুন মেনেজাৰ কথা পাতিছে আৰু। হব বুলি কৈছে।
কি হ'ব বোলে?
উহ হব গৈ দিয়া এতিয়া কামটো কৰি দিলে গে মানে। অনলাইন কাগজ ডকুমেন্টছ ফিল আপ কৰি দিয়াৰ পিছত হৈ যাব। সোমাব তেতিয়া পইচাটো দেউতাৰ প‌ইচাটো বাবু একাউণ্টত তাৰ নমিনী দিয়া গৈছিলে যে বাবু।
কি পইচা সোমাবনো নতুনকে পইচা আকৌ দিব জানো নে আগৰ কেইটাই?
এই আগৰ কেইটা আঠ হাজাৰ কিমান টকা আছিলে নহয় একাউণ্টত হৈ।
অঁ!
আঠ হাজাৰ, আঠ হাজাৰ কিমান টকা আছে সেইকেইটা বাবু একাউন্ততে সোমাব। তেতিয়া মোৰ মোবাইলতে আহিছিলে মেছেজ এটা বেংকৰ কিবা কে টকা পঞ্চাশ টকা না চৌৱন্ন টকা এটা মানে কাটা গৈছিলে। তাৰপিছত তেতিয়া মই গম পালোঁ যে আছে চোন পইচা কেইটামান আ আঠ হাজাৰ সাতশ কিমান টকা আছিলে মানে। তাৰপিছত মই কৈছোঁ যে ইয়াত দে হ'লে পাবি দে বোলে। তাৰপিছত এতিয়া বোলে নতুন মেনেজা হ'ব দিয়া অ হ'ব দিয়ক বোলে কাম বুলি কৈছে, মই বোলো হ'ব চাগে, হ'লে ভালে হ'ব। খাইও বোলে
এ মাহে-মাহে যে কাটি দিয়ে আৰু সেইটো কিবা এটা হেৰি খুলি থোৱা থৈ দিছিলে নেকি আকৌ। মাহে-মাহে যে কাটি থকাটো আকৌ সেইটো কিবা পেঞ্চন হিচাপে খুলি থৈ দিছিলে নেকি?
এইটোহে সোধা নহলে নহয় কিহৰ কাৰণে মই কৈছো মই বোলো বেংকৰ এই আমাৰ যে বেংকৰ এ কিবা ষাঠি বছৰ হোৱাৰ পিছত কিবা পেঞ্চন পাই যে তেনেকুৱা কিবা বোলো সেইটো বেংকৰ পৰা কাটি থাকে সুধিব লাগিছিলে বুলি কৈছিলো নাই নুসুধিলে। মই বোলো সেইটোও দিব পাৰে তেতিয়া ন কেইটকা মান পাব নহয় বোলো।
অঁ!
নাই নুখুধিলে মই বোলো নহ'লে নহয় স্কুলৰ হেৰিটো ইমান কমকে কাটিব নে দুশ কিমান টকা কাটে হ'বলা আৰু এশ কিমান টকা।
এ আগতে কাটি নহয় আগতে সুধিছিলো গম পাইছিলোঁ। এতিয়া কিহৰ কাৰণে ত জানো দে মোৰ ষ্টেট বেংকৰ খোলা যে সেয়া হেৰি টকা ষাঠি টকা, চৌষষ্ঠি টকাকে কাটে মোৰ। ষ্টেট বেংকৰ। ত এওঁ খুলি দিছিল লগত তাতে বেংকৰ হেৰিতে মেনেজা
উম
হয় আকৌ হেৰি নহয় এই যে কলিজাটো এল আই চি যে খুলিছিলি এতিয়া ক'ত খুলিছিলি নো?
খাইডি থাক। ভালেহে খুলিব লাগে আক উম আমাৰ আক আমাৰ ছমহীয়া কৰিলো এইটো দেহাতো এবছৰ দেহাটো বোপাৰটো ছমহীয়া ছহেজাৰ কে হেৰি ছয়মাহৰ মোৰে মোৰে
অ তিনিমাহ মোৰে মোৰে নিদিলি অ
অ তেতিয়া পইচাটো বেছি হ'ব চাগে এতিয়া আকৌ সিহঁত পা আপোনাৰ খৰচ লাগে আকৌ এই টো বয়স হলে তেতিয়াহে যেতিয়া মেট্ৰিক পাছ কৰিব তেতিয়াহে তাৰ পাহেটো সুবিধা আছে।
কেইবছৰীয়া থৈ দিছ কেইবছৰীয়া?
সি হে যিমানলৈকে হেৰি হয় আৰু এ বিয়া পাতা উপযুক্ত যেতিয়া হ'ব তেতিয়াহে
অ মই দেহাজনী হেৰি থব পাৰিম নাই এতিয়া খুলিবৰ কাৰণে।
অ পাৰিবি সি নিজে মিছৰদি কৰি ল'ব আৰু তেতিয়া
অ মই বোলো অ অ
দেহাটো আকৌ তাতো সেই বছৰৰ দেহাটো তাতো সেই ষোল্ল হাজাৰকে থোৱা।
অ এই বছৰত নথওঁ মই মাহতহে থম মানে দুমাহ হ মোৰে মোৰে অ তিনিমাহৰ মোৰে মোৰে বা ছয়মাহৰ মোৰে মোৰে।
কিন্তু এলাচি লাগে। নিজৰ সুবিধাৰ কাৰণে
মই বোলো বাইদেউ ক'ত কৰিছিলে মই তাৰ লগতে কৰিব লাগিব বোলো তাক সুধি চাব লাগিব মোক খুলিব লাগিব দেহাজনীৰ নামত তাত নাই আজি থোৱাই নাই আকৌ এনেই এনে পইচা সোপা হেৰি কৰি আছে খৰচ তাকো এতিয়া স্কুল দিয়া হ'বই।
উম।
পইচা সোপা কোন ফালে কি কৰিছে একো গম গতি পোৱা নাই যেনে তেনে বোলো থৈ দিব লাগিব তাক ফোন কৰি ল'ব লাগিব বোলো
অ থৈ দিলে ভাল হ'ব থৈ দি অ
আকৌ পইচা জমা দিব গ'লে আকৌ কেনেকে জমা দিব লাগিব আৰু
আহি ল'ব দে পইচা দিলেই হ'ল আৰু আমাৰ লগতে দিয়া গৈছে।
কিমানকে দিলি লগত?
যিমানকে থোৱা যায় সিমানে।
এমাহৰ দিছো মানে ছমাহত ছমাহত দি দিছো মানে ছয় হেজাৰ টকা।
অঁ অঁ সেইটো মাহত দি দিলোঁ আ আৰু তাৰপিছত আকৌ এতিয়া সেই ছমাহ হোৱাৰ পিছত আকৌ সেই জুলাইতে দিয়া হ'ব নেকি?
অ ছয়মাহৰ ছয়মাহৰ মোৰে মোৰে সেই আকৌ
অ সিহঁতৰ সেয়া পঢ়া মানে হেৰিও থব পাৰে। সিহঁতে পঢ়া শুনা ল'ৰা ছোৱালী সিহঁতৰ সেইটো বেলেগ সকলে চাব মেথত বেলেগ বেলেগ থোৱা চিষ্টেম। সিহঁতে পঢ়া শুনাৰ ল'ৰা -ছোৱালী শিক্ষা
তোৰ লগতে গৈ পালে যাব লাগিব বোলো ইয়াৰে নহ'লে খুলি দিয়া নহয়।
নালাগে যাব কাৰণে যাব নালাগে মাতিলে সি ঘৰলে আহিব। নগ'লেও হয়।
অ ইয়াতে মাতিব লাগিব নহ'লে। নয়া ঘৰ অ সিহঁত ঘ যাব নালাগে ন গ'লে আকৌ হেৰি হ'বও পাই
ঘৰলৈ মাতিলে ঘ মটৰটো চলালে কিবা অসুবিধা হ'ব নেকি ঐ
মই বোলো সুধি চাব লাগিব ৰ কিহৰ কাৰণে ধ দিছো মই ইয়াক থৈ দিয়াই নাই থৈ দিব পৰা গ'লেই হয় আকৌ পিছত বোলো দিগদাৰ হয় নিকি আকৌ আধেয়াতে
আই থলে একেবাৰে থব লাগিব আধৰুৱা লগত আধৰুৱা বুলি কথা নাই নহয় থলে একেবাৰতে থলেই হ'ল তেনেকুৱা কথা নাই লাইফ ইঞ্চুৰ ল'ৰা ছোৱালী
অ
অ পইচা চইচা হৈ লওঁক তাৰপিছত মই সিহঁতি বোলে খুলিব লাগিব একেবাৰে ছমাহৰ ছমাহৰ মুৰে মুৰে থোৱাটোৱে ভাল হ'ব।
ছমাহতো পায় তিনি মাহত তিনি মাহতো পাৰে। বছৰতো পায়ে আকৌ বোলে থোৱাৰ পিছত ইহঁতে পঢ়া শুনা ল'ৰা ছোৱালীয়ে বোলে এ দুবছৰ মই কৈছো হ'ব আউ তাৰপিছত পইচা অসুবিধা তাৰাপা লোন লওঁ বুলি ক'লেও তেনেকে দি দিয়ে কিন্তু পিছত পইচাটো কমকে পোৱা যায় আউ মানে পঢ়া শুনা ল'ৰা ছোৱালীৰ পঢ়াৰ কাণে আকৌ আজিকালি এতিয়া চৰকাৰে সুবিধা দিছে যদিও ভালকে পঢ়াব লগা হলে এতি পইচা পাতি লাগেই
আহ তাকে মই কৰিব লাগে ব পইচা চইচা হেৰি কৰি বাপেকৰ লগত আলোচনা কৰিছিলোং মই বোলো খুলিব লাগিব
এতিয়া তিনি বছৰি দিয়া থব পৰা গলে হয় ধুনীয়াকে ছয়মাহত পইচাৰ কাৰণে থবই পৰা নাই এতিয়া বোলো থব লাগিব এতিয়া যি নাই নাই আৰু থবই লাগিব আউ
কাপোৰ চিলোৱা নাই
নাই চিলামে সেই বুট মগুকেইটা ধুবহে আহিছো
আ মোৰ বোলাউজ এটা হেৰি কৰি দিব লাগিছিল কা সেইয়া দেহাৰ নিচিনা বোলাউজটো চিলাবিচোন ধুনীয়াকে
প্ৰিঞ্চেছ কাটৰ
আ সেইটো খালি মোক চিলাই দিবি এটা মো আছে সেইটো এয়া কাপোৰযোৰ যে কিনিছিলো তাকে ভাবিচোন বিয়াত বোলো তাকে পিন্ধি যাম নেকি ব্লাউজটো নাই কফি কালাৰ ব্লাজ আনিছিলোং যে কফি কলা ব্লাউজটোকে পিন্ধি আ সেইটো ব্লাউজ মো চিলাই যদি মো চিলাব কবা লাগিব
উম
চিলাম বাৰু এ চিলাই আৰম্ভ কৰিম আৰু এতিয়া গৰম বন্ধ পা
অ মও চিলাব লাগিব বহীখনত চাই চাই এট অ
খেলাবা হৈ আছে
অ অ হ'ব দে নহ'লে
অ ক
উম
উম ভালে অ গৈ আছোঁ ৰবা